অহ কি কৰিছা?
অ ভাত খাই উঠিছো।
আহ ময়ো খাই আহিছো ভাত পানী এতিয়া
আহ বাচন ধুই হল।
অ বাচন্ হল হল। হৈ গল আৰু। য়া মানে আজৰি এতিয়া খালি শুব লাগে আৰু। কোৱা কি কৰিছা অ অ আজৰি হলেও ভাল
ফোন কৰিছিলো তুমি কামেই গৈ আছিলা না
অ এই কামো থাকে যে বহুত। মানে আজিকালি এ কিমান কাম আৰু হৈছে ঘৰটোত উম অ
অ এই আমাৰ হে মোৰ ভনী এজনী তাই তু পানি হৈছে যে
অহ অহ
অ তাইৰ লগতে কথা পাতি আছিলো উম
হয় দিয়া অসমত যিহেতু কি নিয়ম তুলনি হলে একদম আকৌ ডাঙৰকে খৰচ এটা ওলাই যায় দেই।
অ সেইটোয়ে মানে সেয়া তাকেই পাতি পাতি আছিলো তোলনি বিয়াৰ কথাটোকে। তাকে কি খাই আছে। কি নাই ভাত চাত খাবই পাৰা নাই তাই
অ হয় আকৌ ভাত খাব নিদিয়ে নহয় এসপ্তাহ মান
অ হয় নেকি।
অ যেতিয়ালৈকে তোলা নাযায় তেতিয়ালৈকে নিদিয়ে মানে খাবলৈ।
অ অ হয় হয় মোৰ সময়তো এনেকুৱা হৈছিল নহয় মায়ে হা এই দিয়া নাছিলে উম
আমাৰ ইয়াত হে এনেকুৱা দিয়া সেইটো চবতে নহয় নহয় তেনেকুৱা
অ বাহাত কিন্তু এইবিলাক নহয় তাত যে যি খৰচ হয় সেইটো পাতিবৰ কাৰণেও ন তথাপিতো ভালো লাগে পাতিলে অসমৰ নিয়ম এটা আছে আৱ এইটো আমাৰ হেৰি উম কিয় কিনে ছোৱালী ডাঙৰ হৈ গ'লে কেতিয়াবা বিয়া দিব পাৰে নাই যায় যে সেইটোত যে আৰু খৰচ হয় সেইকাৰণে কিছুমান ছোৱালী এনে গুচি যায় নহ'লে মন্দিৰত তে বিয়া পাতি লয় হয় নহয় ত এতিয়া হ অহ সেইখিনিকে ইনজয় কৰি সৰুকে যে পাতি দিয়ে যে ইয়াত খৰচটোও কম হয় হেই অচল বিয়াটোতকে খৰচ কম
অ অ হয় হয় উম
কে এতিয়া হেৰি আমি মাহঁতৰ লগত কথা পাতি আছিলো তাইক কিবা এটা প্ৰেজেন্ট দিম বুলি পাটৰ কাপোৰ এযোকে দিওঁ বুলিয়ে ভাবি আছোঁ ত আমি
অ হয় নেকি পাতৰ কাপ
তোমালোকৰ দোকান আছে যে যেতিয়া সেই কাপ কাপোৰ যে তোমালোকে দিয়া এতিয়া হয় নহয় কাপোৰ বিষয়ে তোমালোকে ভালকে জানিবা আমি এতিয়া বাহিৰত গ'লে বেছি হেৰি দাম চাম গম নেপাম হয় নহয় তোমাকে সেইকাৰণে মই ভাবিলো ফোন এটা কৰি সুধো আৰু কি কি পাত চলি আছে দাম কেনেকুৱা আৰু তোমাৰ পৰাই ল'ব পাৰিম নেকি সেইবোৰ কোৱাচোন তুমি
অ এতিয়া মানে চলি আছে পাত হেৰি কেঁচা পাত এটাও চলি আছে ডাইটছ এটা চলি আছে
হয় নেকি
তাপা আৰু উম পাট মুগা এটা চলি আছে মান আৰু মানে এনেই বিয়াত তুমি ছোৱালজনীয়ে পিন্ধিব কা কাৰণে মানে পাতৰটো ভাল হ'ব আৱ পাটৰটো মানে চাইনিং এটা আহে যে সেইটো মানে লাইটৰ পোহৰত ভাল লাগি থাকিব সেইটো ল'ব পাৰা তুমি হে পিন্ধিবৰ কাৰণে এনে তোমালোকে পিন্ধিবৰ কাৰণে ডাইটছটো পিন্ধিব পাৰা দিনতে ধুনীয়া লাগিব সেইটো অ ভাল লাগিব আজিকালি আকৌ জানা নক নকলি নকলি ওলাইছে তুমি চিনিয়ে নাপাবা সেইবিলাক
হয় নেকি অ এ মিক্স মিক্স পাত বুলি শুনিছো নহয় মই
অ অ মিক্স পাত এটা ওলাইছে যে সেইটো মানে সেইবিলাকৰ পৰা সাবধান অলৰ পৰা মানে
অ সেইটো মিক্স পাতটোত হয় কিনো তাত সঁচা সচি পাতটো থাকে জানো
অ থাকে থাকে থাকে মানে অলপ থাকে আধা থাকে
আধা থাকে আহ সেই সেইকাৰণে চাগে সেই মিক্স পাতটোৰ দামটোও কম হয় জানে
অ অ সেইকাৰণে দামটো কম মিক্স পাতৰ
অঁ
অ
এনে হেৰি আগৰ দিনৰ পাত অ সেই আগৰ দিনৰ পাত পাটৰ কাপোৰ যে আৰু বেলেগ ধৰণৰ আছিলে মানে মই আগৰ দিনৰ পাটৰ কাপোৰ আজিকালি পাটৰ কাপোৰতটো চাওঁ যে লাইক আগৰ আগৰ দিনৰ পাটৰ কাপোৰতটো ইমান চাইনিং নাছিলে তাত কিন্তু এই গুণ কাম খিনি যে বহুত আছে তাত
হয় নেকি
উ মোৰ মাৰ তাতে বেঙনীয়া ৰঙৰ যো আছে নহয় তাতেই গোতে হেৰি গুণ কাম কৰা হৈ আছে বগা সূতা
অ অ শুনা কাম অ কোৱা শুনা কাম কোৱাখিনি মানে ভালো মানে বেয়া দেখিব ভাল লাগে
অ সেইবিলাক দেখিও ভাল লাগে কিন্তু এতিয়া মানে সেইটো কাপোৰতো ন নাজানো বহুত দিন পৰা নাই হ'ল নে কি বা ফালি যোৱা হৈছে
ফালি গৈছে গৈ ন
ফালি গৈছে আৰু
অ তাকে তুমি গুণা দিয়াতটো মানে ফালি ফালি যায় মানে সেইটো কাৰণে সেইটো নলবা মানে সেইটো ইমান ভাল নহয় বুজিছা
অ
ললে মানে তুমি এনেই সূতাৰ কাম কৰা কাপোৰ ল'বা মানে সেইটো মানে ভাল আৰু দিন যাব টিকিব মানে সেইটো মানে
আচ্ছা অকে
বহুত দিন যাব আৰু
অ অ
অ তাকে দিবা আজি আৰু অ দিবতো লাগিবই এ হয় নে নহয় নামটো পঢ়িব সেই তেনেকুৱা বিলাক
অ এই তোমাৰ দোকানৰ পৰাই ল'ম দিয়া অলপ কমত পাম নেকি দি কিবা এটা কমাই দিবা নেকি
অ হ'ব দিয়া তুমি আহি যাবা কমাই দিম তোমাৰ চিনাকি যেতিয়া
অ আৰু দুযোৰমান কাপোৰ ল'ম আৰু মোৰ মাৰ কাৰণেও ল'ম ময়ও ল'ম আমিওতো যাম ন তটো পিন্ধিব লাগিব নহয় সেইকাৰণে
অ হ'ব দিয়া লবা দিয়া লবা আহ সেইটো হয় হয়
উম
সেইটো হয় কিন্তু সেইকাৰণে লাগেই মানে লৈ ল'ব লাগেই মানে বিয়া হলে এযোৰ এযোৰ সেইটো সুবিধাতে মানে লৈ ল'বা মানে তোমালোকেও বা আৰু
উম আগৰ পাটৰ কাপোৰ বোৰ পিন্ধি যাবও নোৱাৰি সেইবিলাকত কিবা এটা জিলিকি নাহে আজিকালি কাপ পাটৰ কাপোৰ বোৰ জিলিকি আহে
অ সেইটো কাৰণেই সেইটো কাৰণে ভাল লাগে মানে আজিকালি কাপোৰ কানি মানে
ভাল লাগে কিন্তু মোৰ তথাপিতো এনেকুৱা লাগে যে আগ পাতৰ কাপোৰ বিলাকতে মানে সেইবিলাক বেছি হেৰি লাগে পিয়ৰ একো ভেজাল নাথাককা যেন লাগে আজিকালি কেইখন অলপমান মোক ভেজাল থকা যেন লাগে
সেইটো হয় মানে এই সেইকাৰনে তো জিলিকে জলিকিবৰ কাৰণে মানে কিবা সুটাৰ আৰু সে ব্যৱহাৰ কৰে যে চাই সেইকাৰণে জিলিকনি টো আহিবৰ কাৰণে সেইটো কাৰণে মানে ভেজালটো দিব লাগ হৈ যায় মানে আৰু
অ হয় নেকি
অ অ হয় হয়
অ এই অনলাইনতো বহুত বেছি থাকে নহয় তুমি চাগে পাইছা ন মিছো বুলি এপ আছে যে অনলাইন বস্তু কিনিব পাৰি
অ হয় হয় মই অনলাইনৰ পৰা আনোতেো ইমান ভাল নাহিলে গম পালা তাতে পিয়ৰ বস্তুটো দেখেছে মানে।
হয় নেকি?
অ' তুমি দোকানৰ গলে বেছ ভাল হয় আৰু, মানে দুকানত মানে তুমি বেছি ভাল-ভাল কিযুৰ মানে দোকানতে থয়ডিয়ে, অনলাইন মানে কাপোৰৰ বোৰ মানে পিয়ৰ বোৰ মানে দিবলৈ নিবিচাৰে বহুত দামি হয়তো। তাৰ পৰা আৰু এনেই ইছতাই যি কিজু আনা সেইকজু মানে মিক্স চ মিক্স পাত মানে সেই তেনেকুৱা টাইপৰ থাকে মানে।
অ-অ বুজিছো। হয় দিয়া। হ ফ্লিপ মই ফ্লপ্ ো দেখো, এমজনতো দেখো, কিনিব মন যায় দেখি ইমান ধুনীয়া। ধুনীয়া লাগে, আকৌ মই আগতে মানে লেহেঙগা এযোৰ কিনিছিলো না হা অননলাইন। ফ্লিপকাৰ্ট নে এমেজনৰ পৰা অৰ্ ডিছিলো তাৰপিছত বস্তুটো ফটোত যে ইমান ধুনীয়া দেখে, কিন্তু অৰ্ডাৰটো অহাৰ পিছত যে একে বেলেগ। মানে কাপোৰতো বেলেগ, দেখিবও বেলেগ উম দোকানৰ পৰা লোৱাই
মানে সিহঁতি পিয়ৰ কিজুৰ ভাল-ভাল কিশোৰ। দিওঁতে মানে নিদিয়ে। চিলিং পেকেট
এনেই মিছা-মিছি ফটোটো দি দিয়ে যেন হে লাগে মোৰ।
অ-অ তাি দেৰিয়ে অ অ'। বাচি দি দিয়ে মানে, বেলেগৰপা বেলেগ ভাল-ভাল মেইন কিযোৰ, তাৰপৰা দিওঁতে মানে সিহঁতে নকলি টাইপৰ কিযোৰ মানে বেচে।
অ' হয় দিয়া।
অনলাইন নলবা সেইকাৰণে। অনলাইন বস্তুটো মানে, ইমান ভাল লাগিব মানে আৰু।
উম, এই দোকানত যাই লোৱাটোৱে ভাল। নিজে চাই পচন্দ কৰি, উম, গাত লৈ ল'বও পাৰি, লৈ পেলাই চাবও পাৰি কোনযোৰ ভাল লাগিছে, কোনযোৰ নাই। উম।
চাইপিনি, চাই-চাই মানে, হেৰি কৰিব কিনিবহে পাৰিবা। পিন্ধি মানে হেৰি কৰিব নোৱাৰিবা আৰু কেনেকুৱা লাগিছে?
এইকেইদিন তোমাৰ দোকান খোলা থাকিবনে?
অ' খোলা থাকিব। দোকানটো খোলা সদায় আছে। তুমি আহি যাবা চাই পেলাই নিজে মানে লৈ ল'বা আৰু যোনযোৰ ভাল পোৱা। অ' খোলাটো থাকেই আৰু সদায় দোকান।
অ' কিমান টাইমৰ পৰা কিমান টাইমত গ'লে তোমাকো পাম? তুমি দোকানতে থাকিবা।
অ' পাবা। ৰাতিপুৱা অ' দশ নটামানৰ পৰা পাবা। ৰা-আবেলি ছয়-সাতটা মানলৈকে পাই যাবা মানে, আৰু থাকিমেই আৰু। আহি যাবা আৰু আৰু।
মই গ'লে ফোন এটা কৰি যাম বাৰু।
অ' বুজিবা।
উম গ'লে মই সন্ধিয়া সময়তে যাম। দিনত ইমান গৰম হৈছে, ওলাবই নোৱাৰিম।
অ' আজিকালি বহুত গৰম হৈছে এইকেইদিন যে কিমান গৰম হৈছে?
অ' অ'। অ' ইয়াতো একে বহুত গৰম। কি কৈছা?
সেইপিনে
বৰষুণ কালি মানে দিছিলে। কিন্তু বৰষুণ পৰিলে আৰু বেছি গৰমহে হৈ যায়। নাজানো কি হৈছে বতাহ-চতাহ নামা হৈছে আমাৰ এইফালে। অ', আমাৰ ফেলে বতাহ নামা হৈছে তোমালোকৰ এইফালে বতাহ মাৰি আছে নেকি
অ আমাৰ বতাহ অলপ অলপ মাৰে মানে হেৰি যে এই পথাৰ এখন আছে তোন আমাৰ সম সন্মুখতে সেইকাৰণে মানে বতাহতটো মাৰে মানে মাজে মাজে মানে বতাহতটো মানে নহলে আমাৰ ওপৰত গ'লেও আমি বতাহ পাও আৰু ম
হয় নেকি অ
খালি জেগা যে ঘৰ দুৱাৰ নাই আমাৰ সমূহত সেইটো প্ৰায় মানে
অ
সেই আশ পাশে মানে ঘৰ বিলাক থাকিলে বতাহবিলাক নোসোমাই মানে ৰ সেইকাৰণেই গৰমটো বাঢ়ি যায় ওচৰে পাঁজৰে আমাৰ ঘৰ নাই যে মানে সেইকাৰণে মানে পথাৰ এখন আছে খালি সেইকাৰণে মানে বতাহতটো মাজে মাজে মাৰে গাত লাগে মানে আৰু ভাল লাগে মানে
তিয়াহলে ভালেই তোমালোকৰ আমাৰ যে বতাহ নামাৰে ইমান গৰম হৈছে কবা আমাৰ ঘৰতো নতুনকে বনাই লৈছে যে ওপৰত এখনে চট দিয়া হৈ আছে দুখন তাত দিয়া নাই। এখন চ'ট দিয়াৰ কাৰণে, গোটেই ৰ'দটো উম, এখন হেৰি চ'টতে পৰি যায়। সেইকাৰণে গৰমহে লাগে। সেই, আগৰদিনৰ মাটিয় ঘৰত থাকিয়ে ভাল লাগে। দি আছে।
অ! আগৰ দিনৰ মাটি ঘৰ বিলাক যে, ইমান মনত পৰে নহয়, ইমান ভাল লাগিছিলে থাকি।
হয় আকৌ, টিংচেট উম, টিংচেট নিডিয়াকে ইমান ধুনীয়াকে হেৰি হয়! মানে, ঠাণ্ডা ঠাণ্ডা লাগি থাকে ঘৰ ভিত ফেন অকন চলালেই হৈ যায়। আজিটো এতিয়া এনেকুৱা ঘৰ নাইলনৰ ৰছী এডাল লাগেই।
লাগে, লাগে। দিয়া এটা। এ চি এটা লৈ ল'বা আৰু আৰু বেছি গৰম হ'লে, উপায়তো নাই আৰু।
তাকে, আমিয়ো ল'বই লাগিব।
অঁ! হয়, হয় আমাৰ এ চি নোহোৱাকে চলি আছে, ফেনৰ বতাহ। তাই মানে এতিয়া মানে, এতিয়ালৈকে, ইমান গৰম পোৱা নাই ইমান।
হয়, নেকি?
অ! হয়, হয়। তোমালোকৰ মানে, এ চি লব লাগিবই যেন পাইছো, এখনহে যে! দুখনকে হ'ল, নোলোৱাপা হ'লগৈ। পায় আৰু!
অঁ। মই ঠিকে আছে। মই তোমাৰ এইফালে গ'লে মই তোমাক ফোন কৰি ল'ম!
অঁ, অঁ, দোকানত আহিলে ফোন কৰিবা তুমি, তুমি মানে কি খা কাপোৰ ধুই ল'বা।
অঁ, তুমি খালি দামটো অলপ হেৰি চিনাকি বুলি কমাই ল'বা আকৌ।
অঁ, অঁ! দামটো কমাই লম দিয়া, তোমাৰ পৰা আৰু বেছি নলওঁ নহয়। কমাই লম দিয়া।
অঁ, ঠিকে আছে দিয়া।
এতিয়া আছে দ হব দিয়া উম